হেল্ল'।
অ',
হেল্ল' শুনিছা নাই?
অ শুনি আছো।
কি কৰিছ?
এনে আছো এনে আছো তই।
মই এয়া ভাত পানী বনাই হ'ল খোৱাহে নাই খাম আও।
অ', পুতু এই বিমলৰ জৰ্দাৰটো দি দেগেচোন। ভাত পানী।
বহি আছো বহি আছো।
ভাত পানী নাই বনোৱা এতিয়া লৈকে।
বনাই হ'ল বোলো।
অ', কিহে বনালে।
চব লগতে দালি, চৰাইবিন, আলু, অমিতা চব। লগতে বিলাহী।
ৰৈ আছে বাবা অ আজি কি সোধা ভাত নি।
সুদা ভাত আজি।
অ', কেলে কিবা অ', কিবা অকণ আনি ল'ব পাইলা হয়।
আনি ল মায়ে কি কৰিছে?
অ বা আছে নাই এই। কিবা কিবি বনাই আছে খাব লে। পথাৰ পা আহিছোহে।
হুম।
পথাৰ পৰা আজি অহা দেৰি যে তিনটা মানতহে আহিছো।
অজি কেইটা দিছিলে।
আজি আমাৰ দুটা দিছিলে ডাঙৰ ডাঙৰ এবিঘা মান।
হ'লনে।
উমমম।
হা।
কমল হমে।
উম কোনে কোনে তই পুত মা।
অ পুতুল মা।
হা।
অ', তিনিটা।
অহ। বাবা কত আছে।
দোকানত।
ভাত কিহে বনাইছে নাজানো।
ভাত তেতিয়ালৈকে বনোৱা নাইছিল যে বনাবহে কিন্তু কিহে বনাই ল। মইটো এতিয়া এই বেলেগ কিবা এটা হে বনাই আছো চাহৰ লগত খাব।
অ', চাহ খুৱাই ন আৰুৰি।
আমি যদি চাই খুৱাই ত মানে সেই দিনটো ভাল। লাগছে যে কোনো বনাব নোৱাৰ ম বো। তই বনাগে সেতি কৈছে মোক বনাবলৈ মই শুই আছো মাথাটো বিষাইছে।
উম,।
প চ মানে কি মা নাই।
উ পুতুৱে কি কৈছে।
উম আছে দোকানলে গৈছে।
উম,।
আহ সি অকলে থাকিলি দেই।
উম।
তহঁতৰ ঘৰলে যাব পাৰিলো হেতেন। নামাতিলি আৰু।
উম।
এতিয়া গৰম বন্ধ নহয় জানো?
উম।
কি কৰি দিনটো কটাই আছ?
এনেই। এবাৰ তললে গৈছোঁ এবাৰ ওপৰলে গৈছোঁ। গৰমতে থাকিব নাই। পঢ়া শুনা নাই কৰা গৰম বন্ধ যে। পঢ়া শুনাও বন্ধ কৰি থৈছো।
ন গৰ বন্ধত বাহিৰা কিতাপ পঢ়িব লাগে আকৌ। বাহিৰা কেইটা কুই না তহতো এনেই। কলেজ খোলা বা স্কুল খোলা টাইমত এইবোৰ কময় টাইম লব নাপায়।
ত‌ই বন্ধত সেইবোৰ বুলিব লাগে তাৰপৰা তই ইংলিছ ইংলিছ অত। চাব লাগে ইংলিছৰ মানে মিনিংটো যাব লাগে আছামিছৰ।
উম সেইবিলাক মনে নাযায় অকল মোবাইলটো টিপি। টিপি আছো মোবাইলো টিপি আছো হে আৰু দিন বিলাক তেনেকেই গৈছে।
তেনেকে জীৱনটো ন আজিকালি একদম পকৰা। আজিকালি আজিকালিত। অকমান ওলাই বুলি অকল টকা অকণমান টমটমত যাইন্তু বিশ টকা। সমান যা কবি। তোমাৰটো মানে আজিকালি ইনেয় খ থাকিব নালাগে কিবা এটা কৈ থাকিব লাগে।
উম।
বাকী এতিয়া তো কিবা পঢ়ি আছিল নে কিবা কৰি আছো।
হ এনেই বহি মোবাইল তোকে চাৰ্জ হম।
নহয় এতিয়াতো এনে পঢ়িআছ নে কিবা এনেকে কৰি আছ?
উম পঢ়ি আছোঁ
সেইটো কাৰণে এতিয়া পঢ়ি থাকোতে কিমান পইচা খৰচ হয়
উম টকা পইচাও নাই ভাল হেৰিয়ত পঢ়িবলে।
উম উম
সেতুৱেই ত'।
টকাই যোগহে আজিকালি।
তা মাজতে কিবা এনে
তোৰ নেটৱৰ্ক নাই নেকি চাউণ্ড বিলাক অহা নাই ভালকে।
নিছ নাই?
উম এতিয়া শুনিছো।
অ পঢ়ি থকা মাজতে কিবা কিবি ইনকাম কৰ ইনকাম কৰিলে পইচা পাবিটো
উম
মানে এনে থাকিব নালাগে এইকে কিবা এটা ইনকাম কৰ তাপৰা পইচা পাবি সেইটো পইচা তই কিবা এটা কৰিবি তই বহুত তই এনেকুৱা ধৰণে কিবা মানে এনেকুৱা ধৰণৰ ডিজাইনৰ বস্তুবিলাক
উম
পকৰি লাগিলে এটকা এটাই পাও তই সেইটোৱে কিবা এটা কাম কৰিলে কিমান ফূৰ্তি পাবি
উম উম টাইম বিলাক এনে এনে গৈ আছে আৱ
তেনেকে নহব জীৱন
একো কৰিব পোৱা নাই
সেতুটো আমি যেনেকে ভাবো
উম
জীৱনটো আচলতে যে জীৱনটো আচলতে তেনেকুৱা নহয় আমি যিমান সহজকে জীৱনটো ভাবি আছো জীৱনটো আমি অমুক কৰিম তামুক কৰিম কিন্তু জীৱনটো আচলতে তেনেকুৱা নহয়, কৰিম কৰিম কে থাকিলে নহব।
উম
কিবা এটা কৰিবই লাগিব বৰ্তমানৰ পৰাই মানে কামটো কৰি লবই লাগিব
উম
ত সেই কামটো কৰিবলেৰ প্ৰস্তুতি এতিয়া পৰাই কৰিব লাগিব তোৰ কিবা এটা ভৱিষ্যত এটা কৰিম নকৰিম তেনেকে থাকিলে মানে তই একো কৰিব নোৱাৰ ভৱিষ্যতটো
উম
তাতে আজিকালি আগৰ দিন নাই যে আগতে গৰম বন্ধ দিলে কিমান মানে কাম কৰিবলে মন যায় বা ফুৰিবলেকে মন যায় কিবা এটা কিবা এটা কৰিবলে মন যায় কিন্তু এতিয়া গৰম বন্ধ বুলি এনেই গৈছে আৰু দিনবোৰ
আগতে গৰম বন্ধ বুলি কলে অকল মামা, মামা মনটো মামা নাম
মামাৰ ঘৰতো থাকেই আও মামাৰ ঘৰত গৈ এস তামান থাকিব কে লাগে। মানে থকা হয়। মাহী ঘৰ, জেঠাই ঘৰ, পেহী ঘৰ
আজিকালি কি হয়নো।
আজিকালি উম, আগতে চেংগুটি খেল খেলো মাৰ্বল খেল খেলোঁ সেই দিন বোৰ এতিয়া নাই। লুকা ভাকু খেলো আজিকালি ল'ৰা ছোৱালীয়ে সেইবিলাক কথা কলে বুজিয়ে নাপাব যে লুকা ভাকুনো কি খেল, চোৱা চৰিনো কি খেল। আজিকালি বুজি পাব পাবজি কেনেকে খেলে ফ্ৰী ফায়াৰ কেনেকে খেলে সেইবোৰ হে গম পাব।
সেইটো কাৰণে আজিকালি ল'ৰা ছোৱালীোৰ মোবাইল ব্যয়স্থ।
উম
বা
উম
উম
অ আগতে আগতে দিম মানুহৰ মনত অকল পইচা বস্তুটো নাছিলে আগতে মানুহৰ গ মান আজিকালি বাধাই আকৌ পইচা লাগ আৰু
উম
নহ'ব পৃথিৱীখন ধ্বংস হৈ যাব।
উম উম।
আজিকালি
উম
চব নাইকিয়া হৈ গৈছে আজিকালি, আজিকালি প্ৰত্যেকৰ হাততে মোবাইল। ফোন থকাৰ পা চব মানুহ ব্যস্ত। কাৰণ পৃথিৱীখন মোবাইলতে চব আছে।
নহই মবাইল, মবাইল ফোনটো আমি বেয়া বুলি কোৱা নাই, মবাইল
বেয়া নহয়, ইউজ কৰিব ইজ ইউজ কৰাৰ লগত কথা মানে।
মানুহে মোবাইলটো
তাত বেয়াও আছে ভালো আছে, এতিয়া কোনটো পৰ্যায়ত ইউজ কৰিছে সেইটো নিজৰ কথা।
উম, নেটৱৰ্কতটো পোৱা নাই। অকমান নেটৱৰ্ক পোৱা জেগালৈ আহিবা চোন।
এতিয়া পাইছ নে?
উম, মাজে মাজে শুনো, মাজে মাজে নুশুনো।
নুশুনিলে কৈ দিবি আকৌ।
অ', এতিয়া শুনিছো।
উম। বাকী ভাত এতিয়ালৈকে বনোৱা নাই।
বনালো, বনালো খোৱাহে নাই।
উম, এতিয়া আজি অকলেহে থাকিবি।
উম।
কেলে অকলে থকাতকে, কাৰবা এটাক আনি ল'ব পাৰ দেখোন।
অকলে ভাল লাগে।
যিমান হলেও, ভয় লাগে ন',।
উম, লগৰজনী ঘৰলে গ'ল ভয়চই নাই।
আজিকালি-আজিকালি দিনৰ কথা ক'ব নোৱাৰি নহয়, আজি দিনবোৰ বেলেগ।
উম, ভয় নলগা হ'ল আজিকালি, থাকি থাকি অভ্যাস হৈ গ'ল। প্ৰথমতে আহিতো ভয় লাগিছিলে।
এতিয়া, মানে, পইচা লাগে চাগে ন?
পইচাটো একদম বহুত ইম্পৰ্টেণ্ট।
সেইটোৱে আমি বিলাকেও পঢ়োতে, আমাক বহুত পইচা খৰচ হয় আজিকালি। কিতাপ এখনৰ দাম যিমান।
উম।
কিতাপ এখনৰ দাম যদি চাৰিশ পাঁচশ হয়, আমাৰ আমাৰ বাবাহঁতে হাজিৰা কৰি পায়হে তিনিশ।
উম।
আমি কিতাপ এখন কেনেকে আনো বাৰু, পাঁচশ টকা দি।
উম।
সেইটো কাৰণে, মানে, আজিকালি দিনবোৰ চলিবলে বহুত কষ্ট।
উম।
সেইটো কাৰণে, কিবা কিবি মানুহে নিজে পৰা কামতটো কৰিব লাগে।
উম।
আৰু মানুহৰ চব সময়তেতো ভাল পৰিস্থিতি নাথাকে ন, আৰু প্ৰতিটো সময়তে তোক দেউতা মায়ে খুৱাই নাথাকে হয় নাই।
উম।
সেইটো কাৰণে
সেইটোৱেই, নিজৰ স্বাৱলম্বী হব পাৰ লাগিব, নিজৰ ভৰিৰ ওপৰত নিজে। কাকো হাত পাতিব নলগীয়াকে। স্বাধীন বোলা বস্তুটো যেতিয়া হৈ ল'ব পাৰি তেতিয়া কোনো একো কৰিব নোৱাৰে
চব সময়তে মানুহৰ ভাল সময় নাহে চব সময়তে বেয়া সময় নাহে তেনেকুৱা মানুহৰ এদিন ভাল দিন আহি বোলে এদিন বেয়া দিন আহিবই আকৌ বেয়া দিনৰ পৰা মানুহৰ প্ৰতিটো সময়তে বেয়া দিনো নাথাকে আকৌ বেয়া দিন বেয়া দিন বোৰ পাৰ হৈ আকৌ এদিন ভাল দিন আহিবই মানুহ যেনেকে জন্ম হলে এদিন মৃত্যু হবই লাগিব
উম
আকৌ সেয়া মৃত্যু হোৱাৰ পিছত আকৌ জন্ম হ'ব তেনেকে প্ৰতিটো বস্তু স্থবিৰ নহয় গতিশীল
উম
সেইটো কাৰণে সেইটো কাৰণে আমিও যিমান বাৰু একদম সময় সময়ক লৈ কামটো কৰিব লাগে
উম
যিমান লও আমাৰ জীৱনটোতো কোনো আমাৰ জীৱনটোতো স্থায়ী নহয় হয় নাই
উম
আমি বোলে এই পৃথিৱীখনত অকল জীয়াই থাকিমেই সেইটোতো নহয় সেইটো কাৰণে প্ৰতিটো সময়ৰ লগত মিলি যোৱাকে কামটো কৰিব লাগে ৰৈ থাকিব নালাগে মানে। কোনো এটা কাম মই আমুক দিনা কৰিম কাইলে কৰিম সেইটো একদম বেয়া কথা
উম
খালি সেইটোৱে আৰু আমি কওঁ কিন্তু আমি সময়মতে কামটো কৰিব নোৱাৰো সেই সেইটোৱে আমাৰ দিগদাৰ সেইটোৱে মানুহৰ বিফলতা সেইটোৱে
কথা কও এটা চাইডে কিন্তু কাম কৰো এটা ভাগে
যোনবোৰ মানুহে সময়ক লৈ কামটো কৰিব পাৰে ন সেইবিলাক মানুহ জীৱনত উন্নতি হবই
উম
কিন্তু মানুহে সময়ক লৈ যদি কামটো কৰিব নোৱাৰে ন তেতিয়া মানুহ উন্নতি উন্নতি কেতিযাওঁ হ'ব নোৱাৰে
উম
সেইটোয়ে আৰু তইও অকমান সময়মতে কামবোৰ